দিছা
আছোঁ এনে।
ভাত পানী খালা নে নাই?
খালো।
খালো, খালো।
উম।
বাকী পঢ়া শুনা কেনেকা চলিছে? খেলিব তাক খেলিব যাম বাৰতে।
উম, পঢ়া শুনা বেয়া।
পঢ়া শুনা।
বেয়া।
অহ' তাকে, আপুনি অনলাইন কিবা জব চ'ব কৰে নেকি?
নকৰো, কিয়?
এনেই সুধিছিলোঁ অনলাইন কিবা জব চ'ব কৰা নেকি।
নাই।
অ' অ' এতিয়া, তুমি ক্লাছ কিমানত?
মই ট্ৰেইনত, ট্ৰেইনত।
এবাৰ ট্ৰেইনত নেকি।
আহ
মানে লাইটৰ কাম এটা আছিলে যাবা নেকি?
নাজানোঁ কৰিবলৈ।
হা
নাজানোঁ।
অ' কৰিব নাজানা নো। মানে লাইটৰ কাম এটা আছিলে, পোৱালী কেইটামান লাগে মানে।
উম, নাজানো নহয় কৰিব।
অ' তাকে। জনা হ'লে মানে লৈ গলোঁ হয় তোমাকে।
উম, তুমি জানা?
মই জানো মানে।
তুমি যোৱাগৈ।
মোৰ মইতো কৰিয়ে আছোঁ আৰু কেইটামান লাগে মানে।
উম।
বাকী, কি কৰিম বুলি ভাবিছাঁ, ডাঙৰ হ'লে।
ছছ ডাঙৰ হ'লে কি কৰিম, চুৰকে বনু নেকি?
হা্
সেইটোৱে বেছ আছে।
এই চুৰ টোৰ বাদ দিয়া, এনেই কিবা কৱাচোন কি বনিম বুলি ভাবিছাঁ।
নাই নাই, সপোন চপোন নাই আৰু যি পাওঁ সেইটোকে কৰিবই লাগিব।
অ',
গৰমটো কিন্তু বেয়া পেলাইছে দেই আজি।
অ', আজি গৰমতটো পেলাইছে, সাতুৰি চাতুৰি সাতুৰিব চাতুৰিব গৈছিলা নেকি?
নাজানো সাতুৰিব, সেইকাৰণে নাযাওঁ। পুৰা মৰি মেলি যাম, পানী চানী পৰি।
অ',
নাযাওঁ এতিয়া,
এনে কি কি চাকৰি কৰিম বুলি ভাবিছাঁ, এই মানে হাই ছেকেণ্ডেৰী পাছ হৈ পেলাই কি কৰিম বুলি ভাবিছাঁ।
কি কৰিম মানে, একো ভাবা নাই, আগত পাছ হওঁ চোন।
ভাবিব লাগে,
ভবা নাই,
পাছটো চবেই হৈ যাব।
উম্, মই নহ'বও পাৰো।
খালি পঢ়িলে হ'ল।
উম্,
বাকী অল, বাকী অনলাইনত কিবা-কিবি কৰি আছা নেকি?
নাই কৰা।
অ', অ', খেতি চেতি কৰা নেকি?
নকৰো, অকল, অকল খেলো আৰু একো নকৰো।
অ', খেতি চেতি নকৰা ন। মই খেতি চেতি কৰা বুলিহে ভাবিছিলোঁ।
হেৰি, তুমি খেলিবানে এই ডিভিজন আৰু বি ডিভিজন।
অ', খেলিব লাগিছিল বাৰতে।
তুমি এটা কাম কৰা, মোৰ টিমট খেলি দিবা, মই তোমাক কম আহি যাবা। ধেমালি কৰি থকা নাই, অ', পৰশিল ৰখা এতিয়া। কা ফ্ৰৰ্ম আনিব লাগিব, ফৰ্ম চম অনাই নাই নহয়। ফৰ্ম আনিব লাগিব, ফৰ্ম ফিলআপ কৰিব লাগিব, এইসোপা কৰাই নাই একো, আনাই নাই ফৰ্ম।
অ', অ', টিম জইন কিমান কে ইনেই।
দুশ টকা নে, কিমান ফিজ।
অ', যদি মোৰ আকৌ ইমান ভালকে প্ৰেক্টিচ চেক্টিচো নাই নহয়।
এই হ'ব, আমাৰ নো ক'ত আছে আমি লং পুচত নেখেলো নয় শ্বৰ্ট পুচতে খেলোঁ আমি।
আৰু তাতে আমি হেয়া মোৰটো এয়াৰ প্ৰেক্টিছু নাই দেই। চুট পিন্ধা, খালি ভৰিয়েহে কেতিয়াবা খেলো।
অ', মইতো দাইৰেক্ট গ'ল কীপাৰ খেলিব লাগিব, গ'ল কীপাৰো নাই টিমত। মোৰতো প্ৰেক্টিচো নাই গ'ল কিপাৰ, তেনেকে কৰিম আৰু কিবা এটা কৰি।
অ', বে এনেই ম তাতে খেলিম আৰু বল চল উলিয়াম কাটি-কুটি।
উম্,
সেইটোয়ে কৰিব লাগিব। বাকী আৰু কিবা কিবি খেল আছে নেকি?
নাই তেনেকুৱা বি ডিভিজন হ'ব বুলি জানো আৰু তে। টিমটোৱে মিলা নাই নহয়। মানে টিমটো মিলি মিলি যাব খালি ফ্ৰৰ্মখন আনিব পৰা নাই নহয় সেইটোটো বেয়া কথা হ'ল।
অ', প্ৰমশন অ আকৌ আনি পেলাই কৰা ফিলপ চিলপ তেতিয়া আকৌ খেলিব পাৰিম।
উম।
এ
ফমখন এতিয়া আনিব লাগিব।
এইটো মানে আমাৰ মানে হেৰিয়ে হ'ব আৰু ন এটা মানে প্ৰতিযোগিতা আৰু। পাৰ্টিচিপেটেড মেচ মানে।
উম।
উম, উম।
চবেই খেলিব পাৰিব ডাঙৰ
কেনেকুৱা কেনেকুৱা বা টিম আহিব?
কালিলে ভাল ভাল টিম আহিব।
হম?
ভাল ভাল টিম আহিব কাৰণ আণ্ডাৰ ৱাছ নাই না চবে খেলিব পাৰিব।
ৰাহুল দা হঁতো খেলি খেলিব নি।
অ', সেইটো খেলিব।
হা?
অ', ৰাহুল দাৰ লগত তুমি ভাল নেকি?
নহয় ইমান কিয়?
এ সুধিবাচোন গৰাকী বি ডিভিজনৰ খেল কেতিয়া আছে এনে সুধিবাচোন? ফিল্ড তাৰপিছত ক'বা কি কি এনেকৈ কি কৰিব লাগিব ফৰ্ম আনিব লাগিব বুলি এনেকৈ সুধিবাচোন নে ডাইৰেক্ট গৈ জইন কৰিব লাগিব।
তুমিও সুধিবা?
এ মোৰ লগত ভাল নহয় ন সেইকাৰ মই চিনিও নাপাওঁ ইমান এটা ভালকৈ। তুমি যদি সুধি চাবা।
অ'।
অ', নহ'লে বেলেগ কোনোবা লগৰ আছে যদি সুধিবাচোন তুমি। পল' ফিল্ডত খেলা আহ।
ফুটবল খেললে লগৰ তেনেকে নাই এই বেছিকে আছিলে আগতে এইখিনিতে নেখেলাই হ'ল আৰু।
উম।
আজিকালি ফুটবল খেলা পোৱালি পাবই নাই।
উম।
তাকে। গাও চা কেনেকুৱা হৈ আছে?
ভালে।
অ'। কা চাৰটিব পূৰা ফিজিকেল ফিট নাই ন অৰু।
উম।
অ', অ'।
খালি ভৰিটো অলপ প্ৰব্লেম দিয়ে।
কিয়?
এই ৰাইত ভৰিটো বেয়াও মোৰ।
অ'।
ৰাইট ভৰিটো মানে অলপ চুলিৰ নিচিনা ফাঁক হৈ আছে গাঁঠটো হাৰ্ডীটো।
সেইটোৱে মানে বেয়া কথা এটা হ'ল আৰু।
উম্, মানে তোমাৰ অলপ যদি বেছি জুৰ্ছে চো'ট মাৰি দিওঁ না চট পৰি যায়।
উম্,
তাৰপিছত পাচ মিনিটৰ পিছত অলপ বহিব লাগে, তাৰপিছতহে আকৌ উঠি খেলিব লাগে। উ
উম্,
মানে লক হৈ যায় মাজে মাজে। উ
বেংকে চেংকে সোমাবা নেকি, হাই চেকেণ্ডেৰী চাই চেকেণ্ডেৰী পাছ কৰাৰ পাছত।
বেংকত কি কৰিম, চিক'ৰিটি চিক'ৰিটি।
চাকৰি।
কিহৰ চাকৰি বেংকত।
অ',
হে, মুখখন চাই পেলাই দি দিব মোৰ।
অফিচাৰ চফিচাৰ।
উম্, মোক কি মুখখন চাই পেলাই দি দিব।
এনেই আৰু কৰিবতো পাৰা।
এতিয়া দিলেতো ভালেই কথা।
অ',
হুম।
তাকে,
বহুত পঢ়িব লাগিব নহয়, বেংকত চাকৰি কৰিলে,
অ', অলপমান পঢ়াতো লাগিবই আৰু।
উম্,
সেইটোয়ে মানে সমস্যা আৰু
উম্, বেয়াকে গৰম পেলাইছে অ', আজি।
এনেই নতুন কিবা চাকৰি টাকৰি উলিয়াবা নেকি আকৌ।
কিহৰ চাকৰি।
নিজৰ কিবা-কিবি, এনেই বিজনেচ চিজনেচ কিবা-কিবি কৰিবা নেকি?
নাই এতিয়ালৈকে একো ভাবা নাই, কি নক মাললাই জানি
ডিব্ৰুগড়তে টাইম আহি গ'ল।
ভাবিবলৈ টাইম আহি গ'ল, পঢ়িম কি সেইটোয়ে ভাবি
তাকে সময়তো ৰখি নাথাকে, সময় গৈ আছে বাৰু ত
উম্,
চব সময়বাৰতে গৈ থাকে।
উম্, কোন আছে তোমাৰ ওচৰত।
মোৰ ওচৰত নাই কোনো।
লক্ষ্য আছে নেকি?
লক্ষ্য নাই নাই।
অ', তই হাঁহি থকা শুনা শুনি আছোঁ।
হেই নাই। কোনো নাই।
অ', সি ক'ত গ'ল।
তাকেই অ',
সি কত গ'ল।
এ লক্ষ্য ঘৰতে আছে থাকে
অ',
তাকে, ভাত চাত খালা নাই? হেল্ল'। হেল্ল'। হেল্ল'। হেল্ল'। হেলল' হেলল' হেলল' হেলল' হেলল'। হেল্ল'।